হেল্ল'।
অ'।
কি কৰি আছা?
আছোঁ এনে, তুমি?
অ', মই এনে, খাতি ভাল?
অ', ভালেই, তোমাৰ?
মোৰো ভালে, চাহ তাহ খালানে?
চাহ তাহ নাই খোৱা, খামহে অলপ দেৰিকে।
হয় নেকি, অ', মই খালোঁ। অ', আজি বতৰটো কেনেকুৱা তোমাৰ ফালে?
অ', আমাৰ ফালেতো বৰষুণে দি আছে।
হয় নেকি, অ, আমাৰ ফালেও ৰাত তিপুৱাৰপৰা বৰষুণ, দিনৰ পৰা বৰষুণ দি আছে।
অ', ৰাতিপুৱা দিয়া নাছিলে আমাৰ পালেও বৰষুণ, প্ৰথমতে এনে ডাৱৰীয়া টাইপ হৈছিলে তাৰপিছত এতিয়া বৰষুণ দি আছে আৰু অলপ অলপ। অলপ।
অ', আমাৰ পিনেও সেনেকুৱাই হৈ আছে, উ, আজি অলপ বিজনেছৰ বিষয়ে কথা পাতা, ব্যৱসায়ৰ ওপৰত।
অ', হ'ব দিয়া।
অ' তুমি ব্যৱসায়টো ভাল পোৱা নে?
অ', মইটো ব্যৱসায়টোৱে ভাল পাওঁ, বেলেগ প্ৰাইভেট জবৰ সলনি।
হয় নেকি? আ, আ। তুমি ব্যৱসায়টো কিয় ভাল পোৱা এনে, ক'ব পাৰিবা নেকি?
উম, মানে তাতে নিজৰ ইচ্ছা মতে ফ্ৰীডম থাকে। আৰু উম তুমি মানে ব্যবসায় কৰিলে তোমাৰ ইচ্ছা মতে ন আৰু এনে প্ৰাইভেট জব কৰিলে তাতে আৰু বেলেগৰ কথা শুনিব লাগে ন, বেলেগে যি কয় সেইটোয়ে কৰিব লাগিব।
সেইটোতো হয় আহ তুমি ঠিকেই ক'লা।
উম লাভো আছে।
অ' কৰিব পাৰিলে লাভো আছে। যদি অ' কষ্ট কৰিব পাৰি
অ', কষ্ট কৰি। মানে লাভ হয় আৰু যদিহে, মাজে মাজে কিটাবা বিজনেচ অকন বেয়াও হয় নহ? অ', সদায় ভাল নাথাকে আৰু কিন্তু যে। এতিয়া লাভ হয়, লাভ হ'বই আৰু।
অ', কি বিজনেছ। সেইটো, এনেই এৰিয়া চাইও হয় নেকি? এনেকুৱা এৰিয়া তেনেকুৱা অহ নহয় অহ তুমি।
তো। কোনটো জাগাত কোন? টো, বিজনেছ্ কৰিলে ভাল হ'ব।
অ', অ', অ', সেইটোও হয়।
তুমি এনে, কেনেকুৱা তাইপ বিজনেচ ভাল পোৱা?
মই, অ মইতো এনে। অ', মই বিজনেছটো ভালেই পাওঁ। যেনেকুৱা, আহ তোমাৰ হাৰ্ডৱেৰৰ দো। দোকানৰ বস্তুবোৰ। থাকে নহয়, হাৰ্ডৱেৰৰ। সেইবোৰ ভাল লাগে মানে সেইবোৰ। বস্তুবোৰ, পটক। কে একো নোহৈ নাযায় সেইকাৰণে। অ', সেইবোৰ বিজ। নেক্সট বোৰ ভাল লাগে। তোমাক, কেনেকুৱা ধৰণৰ বিজনেছ ভাল লাগে?
কিয় ভাল লাগে সেইটো?
অ', সেইটো মানে তোমাৰ এজ আজিত হলে মানে তোমাৰ এক বছৰলেগি সেইটো। এইটো বস্তু একো হৈ নাযায়। সেইকাৰণে, আহ বেয়া নহয়। তোমাৰ আহ পইচাটো মানে? সেইটো থাকি যায় মানে। ইনভেষ্ট কৰাত। তো মানে অ', পিছত বেয়া হৈ যাব, এইটো বস্তু। ধৰ এনেকুৱা তেনেকুৱা নহয় নাযায় আৰু ৰৈ যায় পইচা, তোমাক কেনেকুৱা? ধৰা, বিজনেচ ভাল লাগে।
মোকতো যেনেকে ফাষ্ট ফুডৰ দোকান, ৰেষ্টুৰেণ্ট তেনেকুৱা।
অ', মই মইও ট্ৰাই কৰিম। বুলি ভাবিছিলো আমি ফ্ৰেণ্ড মিলে মানে ফাষ্ট ফুডৰ দোকান দিম বুলি ভাবিছিলো। অ' চাই আছো মানে। ট্ৰাই কৰিম বুলি
অ' জাগাটো ভাল চাই কেনে। কৰিলে হ'ল তেতিয়া মানে ভালে চেল হ'ব আৰু, উম উম।
কেতিয়াবা হয় আৰু মই তেতিয়া কৰিম বাৰু বিজনেচটো সেইটো। এনেই তোমাক অ' আহ পাৰটনাৰ্বিপত কৰিম বুলি ভাবি দুজন ফ্ৰেণ্ড।
হা হা ঠিকে আছে ফাষ্ট ফুডত অকমান লাভ হয় আজিকালি। তো চবে ফাষ্ট ফুডে খায় ন।
অ' আজিকালি ফাষ্টফুডৰ বেছি চেলো আছে অ' চলে। তোমাক‌ এ তুমি এনে জব কৰিব বেছি ভাল পোৱা নে? এনে তোমাৰ বিজনেছ কৰিব বেছি ভাল পোৱা?
মই বিজনেচ কৰিয়ে ভাল পাওঁ।
হয় নেকি?
অ' আমাৰ আছিলে বাৰু ফাষ্ট ফুডৰ দোকান মই আৰু ভন্টি দিছিলো। বৰ্তমান এতিয়া কৰা নাই।
উম কিয় এৰিলে কিবা প্ৰব্লেম হ'ল নেকি হা?
প্ৰব্লেম হোৱা নাই। ভণ্টি মানে একজাম চেকজাম যে এইটো চব ক্লিয়াৰ হোৱাৰ পিছত একেলগে দিম আৰু।
অ', আকৌ ট্ৰাই কৰিবা মানে বিজনেচটো? অ'।
কিছু একজাম চেকজাম দিব যায়, তেতিয়া বন্ধ হৈ থাকে। আৰু উম, গেছৰ প্ৰব্লেম হৈ আছিলে যে মাজত তে, গেছ পোৱা নাছিলো, ত' সেইটোৰ কাৰণে বন্ধ আছিল ছিলে আৰু। তা যেতিয়া অকণ বিজনেছ টো ল'চত গুচি গ'ল ত এতিয়া আৰু প্ৰিপেৰ কৰি আছো।
অহ অ সেইটোতো ঠিক, এ বিজনেচটো কৰাৰ কাৰণে আগতে এটা টো লাগিব ন।
হা হা হা হা মানে বিজনেসটো এ এক্সট্রাকে ৰাখি আৰু নিজেও। পাৰো কৰিম আৰু যেনে কে জব চব সেনেকে হা
তেনেকুৱাকে বিজনেচ মানে সেইটো হৈ থাকে অ তুমি ঠিকেই কলা এনেকুৱা কৰি। বিজনেচটো আগ আগবাঢ়ি থাকিব।
আহ
এনে তুমি তোমাক কি লাগে জব কৰাটো কি? সহজ যেনেকা লাভ আছে আৰু বিজনেছ কৰাত কি লাভ আছে যেনেকুৱা ক'লা বিজনেছত নিজৰ ফ্ৰীডম থাকে। তেনেকুৱা জবত কি লাভ আছে ক'ব পাৰিবা নেকি
জবতটো মোৰ চাইডৰ পৰা। কবলে গ'লেতো একো লাভ নাই।
জবত একো লাভ নাই।
অ মানে বেলেগৰ যদিহে তুমি মানে বেলেগৰ কথা শুনিব পাৰা যে তোমাৰ ধৈর্য্য শক্তি আছে বেলেগৰ কথা শুনিব পাৰা। যদি এতিয়া কৰিব পাৰা।
জব। শুনি আছেনে? হেল্ল'!
হেল্ল'!
হেল্লো'! হেল্লো'! অ' শুনিছেনে? অ' তোমাৰ ভইচ আহা আহ অলপ তেতিয়াৰ পৰা আহাই নাই। ছিলা। সেইটো কৈ আছিলা, যেনেকুৱা কি অ' অ'। প্ৰাইভেট জব কৰিলে যেনেকুৱা মাহে বেলেগৰ কথা শুনিব লাগিব পাৰিব লাগিব বুলি কৈছে। অ'! আৰু এটা বেনিফিটো আছে তোমাৰ প্ৰাইভেট জব কৰা। যেনেকুৱা ধৰা মান্থলি চেলেৰী।
হা হা!
মান্থলি চেলেৰী পাই থাকিবা। সেইটোৱে বেনিফিট।
আৰু মানে এটা এক্সট্ৰা এক্সপৰিেঞ্চ লাগে ন যে বাহিৰত জব বোৰ কেনেকুৱা? তাৰ ত' সেইটো কৰাটো এটা লাভ আছে। আৰু
অ এক্সপিৰিয়েঞ্চো পাই থাকিবা জবৰ। এনে তোমাৰ বেছি ভাগতো আজিকালি মানুহে সৰু সৰু নিজৰ এক্সট্ৰা বিজনেচ থয়ে।
অ অ। ময়ো ভাবো সেনেকাে এক্সট্ৰা বিজনেচ থাকিব লাগে আৰু তুমি পাৰা যে প্ৰাইভেট এনেকে জবো কৰিব পাৰা দুই চাইডৰ পৰা লাভ হৈ থাকিব। বিজনেছত কাৰোবা এটা এনে ৰাখি দিলা নহ'লে ঘৰৰ ফেমিলি মেম্বাৰ থাকিলে তেনেকুয়া এটায় তাৰ পিছত তুমি এক এক্ ইনকামো কৰ কৰিলা।
অ আৰু এটা মোৰ আৰু এটা ম এটা বিজনেছ কৰিবলৈ মন আছিলে। যিহেতু মাছৰুম ফাৰ্মিং কৰে নহয়। মাছৰুম সেইটো মোক কৰিবলৈ মন গৈ মই ঘৰত ট্ৰাইও কৰিছিলো হৈছিলে বাৰু।
অ।
দিন মান আগতে পিছিল ইন ফিউচাৰ এনেকুৱাই। অ হৈছে মাছৰুম তেনেকুৱা মানে বেছি অহা নাই। কম কি হৈছে হোৱাতো হৈছে। দে নেকিম।
অ সেইটো চাগে তুমি মানে শিকিব লাগিব কেনেকুৱা কৰে এইটো মাছৰুমতটো হ'লে ভালকে হয়েইতো।
হয় নেকি, আমাৰ মোৰ বেছি হোৱা নাই অলপ মানেই হ'ল।
তুমি নিজে ট্ৰাই কৰিছিলা নে এনে ক'ৰবাৰ পৰা শিকিছিলা।
অ', হয় নিজে ট্ৰাই কৰিছিলো তোমাৰ মাছৰুমৰ সেইটো আনিছিলো, বিচি এতিয়া অ' তোমাৰ অ', আজিকালিতো চব অনলাইনত পাই যায় নহয়। অনলাইন পৰা আনি ছিলো তাৰপিছত কৰিলোঁ মানে সিমান ভাল হোৱা নাই। যেনেকুৱা হ'ব লাগে দেখিছিলো।
অ'-অ' যেনেকুৱা এক্সপেক্ট কৰিছিলা সেনেকে নহ
নহ'ল অ', তুমি যি ক'লা যেনেকুৱা এক্সপেকটচন আছিল তেনেকুৱা নহ'লে আৰু কেনেকুৱা কৰিছিলো ক'ব গলে মাছৰুমটো কৰিব কাৰণে এইটো খেৰ থাকে নহয় খেৰক মানে সেই কাটিকে তাৰপিছত তোমাৰ তাতে বইল কৰি গে তাক এক ঘণ্টা দেৰ ঘণ্টামান বইল কৰিকে আৰু অ বইল কৰিব লাগে মানে সৰু মিহিকি কাটিব লাগে তাৰপিছত বইল কৰিব লাগে বইল কৰিকে আ তাৰপিছত সেইটো অ', তোমাক, নাই বেছিকে কৰিব লাগিব, নহয় এক ঘন্টামান কৰিবই লাগিব মেক্সিমাম এক ঘন্টামান বইল ক কৰিব লাগে। বইল কৰিকে তোমাৰ তাতে অ অ' অলপ ৰ'দত শুকাব লাগে শুকাইকে যেতিয়া অলপ-অলপ শুকাই যায়। অ' পলিথিং প্লাষ্টিকৰ পলিথিং পায়, তাতে মানে ভৰাই দিব লাগে তুমি টিপি টিপি ভৰাইদিয়ে, তাতে মাছৰুমৰ গুটি কেইটা চাইদে চাইদে আৰু এইটো খেৰটো ভৰাই থাকিবা। তেনেকুৱাকে ফুল হৈ যাব ফুল হোৱাৰ পিছত ওপৰতটো বান্ধিকে এনেকুৱা ক'বাত ৰ'দ নপৰা জাগাত থব লাগে, তাৰপিছত মই অ', ৰ'দ পৰিব নালাগে, অলপ আন্ধেৰা জেগাত থ'ব লাগে। ঠাণ্ডা জেগাত, তাৰপিছত তোমাৰ হ তে আহ, এসপ্তাহ মান লাগে। তেনেকুৱাকে কৰিছোঁ, মই যেনেকে এক্সপেক্ট কৰিছিলোঁ তেনেকুৱা হোৱা নাই। কিহৰ কাৰণেনো হোৱা নাই, গম হোৱা নাই, বেছি ৰ'দ হোৱাৰ
বেছি নহয়
এ
বেছি নহ'ল মানে।
নহ'ল হয়, অ', এইকেইদিন বহুত গৰম পৰিল নহয়।
অ', অ', সেইটোৰ কাৰণে হ'ব পাৰে।
নহ'লে কিবা বেলেগ মই ভালকে যায়।
অ', ভালকে চাই কেনে আৰু বাৰ ট্ৰাই কৰিবা। গম পাবা কিহঁত মিষ্টেক হৈছিলে আৰু।
উম, একবাৰেই হ'ল অলপমান হ'ল বেছ কি নহ'ল। আকৌ ট্ৰাই কৰিম অলপ ভিজা আছে। ভাবিছোঁ ট্ৰাই কৰিম বুলি। চাওঁ আৰু কেতিয়াবা হয়। অ' দে ঠিক আছে দিয়া। পিছত ইয়াৰ বিষয়ে ভালকে কথা পাতিম, দিয়া।
থেংকিউ।